হেল্ল'
হয় নমস্কাৰ আহ আপুনি শুনি আছে ন
হয় শুনি আছো
হয় অ আপুনি বৰ্তমান ব্যস্ত আছে আ নে কিবা এনে এনে আছে
নাই ব্যস্ত নাই আজৰি হৈয়ে আছোঁ
হয়
হয়
অ আপোনাৰ লগত মই অলপ এটা বিষয়ত আলোচনা কৰিবলগীয়া আছিল আপোনাৰ যদি অসুবিধা নহয় পাৰোনে কৰিব
হয় কওকচোন
অ মই আমাৰ যে দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান আছে বা বিজ্ঞানে প্ৰভাৱ তাৰ বিষয়ে অলপ মানে আপোনাৰ পৰা জানিব বিচাৰিছোঁ লগতে আলোচনা কৰিব বিচাৰিছো ঠিক আছে মই আগবাঢ়ো
হয়
হয় আমিতো এতিয়া বৰ্তমান বিজ্ঞানৰ প্ৰভাৱতে চলি আছো আপুনিও জানে মইও জানো সকলোৰে জানে ৰাতিপুৱা শুই উঠাৰ পৰাই আমি যিবোৰ বস্তু ব্যৱহাৰ কৰিছো চব বিজ্ঞানৰে অৱদান নহয় জানো হয় আপুনি সেই বিজ্ঞানৰ অৱদানৰ বিষয়ে অকমান চমুকৈ ক'ব নেকি মানে কেনেধৰণে বিজ্ঞান মে আমাক কেনেকুৱা ধৰণে মানে আগবঢ়াই নি আছে আমাক চলাই নি আছে বা বিজ্ঞানৰ ফলত আমি কি উন্নতি কৰিব পাৰিছো অকমান ক'ব পাৰিব নেকি
হয় আমি সাধাৰণতে বিজ্ঞানৰ অৱদানটো বহুতেই আছে কিন্তু তেতিয়া আমি ৰাতিপুৱা শুই উঠাৰ পৰা আৰম্ভ কৰি ৰাতি শোৱালৈকে
অ হয় আপুনি পাৰি যে অলপ নিৰাশ্ৰয় ঠাইড ক আপোনাৰ নয়েছ আহি আছে অকণমান অ বেকগ্ৰাউণ্ড নয়েচ আহি আছে আপোনাৰ
হয়
হয় কওকচোন আপুনি আৰম্ভ কৰিছে
হয় আমি ক'ব গ'লেতো বিজ্ঞান বিজ্ঞানৰ অৱদানটো
হয়
গোতেই আছে
হয় হয় হয়
ৰাতিপুৱা শুই উঠাৰ পৰা আমি ৰাতি শ শোৱালৈকে
হয়
অলপ।
হ
বস্তু সকলোখিনি বস্তুৱে আমি বিজ্ঞানৰ পৰাই পোৱা। ৰাতিপুৱা শুই উঠি ধৰি লওক শুই উ। থমি সাধাৰণতে কি কৰোঁ ব্ৰাছ কৰোঁ সেই বাজপাত বিঘন এতিয়া বৰ্ত। হেল্ল'। এটায়া শুনিছে হয় মানে। মই কৈছো হয় ৰাতিপুৱা শুই উঠাৰ পৰা ৰা এতিয়া আপোনাৰ
অ এতিয়া শুনিছা নে?
মোৰ কথাখিনিয়ে মই শুনি আছো আপোনাৰ পৰা।
কিয় বা হ'ল। হেল্ল' নাই কৰাটো।
লাণ্ড স্পীকাৰ আছে নেকি।
স্প নাই হেল্ল'।
অ চাউডটো অকমান কমাই লওক আপুনি আপুনি চাউটো অকমান কমাই লওক। ভলিউমটো কমাই লওক ভলিউমটো বাঢ়াই ল'লে হয়। বৰ্তমান শুনা নাই নাই নাই নাই। এ এতিয়া ঠিকে আছে।
হয় মানে মই কৈছোঁ কি। আমি ৰাতিপুৱা আৰাম মানে ৰাতিপুৱা শুই উঠাৰ পৰা। ৰাতিলৈকেতো আমি সকলোখিনি বিজ্ঞানৰ অৱদানেই ব্যৱহাৰ কৰি থাকোঁ। যেনেকে মই অলপ আগতে ক'লোঁ। তে ৰাতিপুৱা শুই উঠি ব্ৰাছ কৰোঁ।
হয়।
বিজ্ঞানৰে অৱদান বা এতিয়া আপোনাৰ লগত মই আলোচনা কৰি আছোঁ।
হয় বিজ্ঞানৰ মাধ হয় সেইটো বিজ্ঞানৰে এটা মাধ্যয়ম হয়।
হয় সেইটোতো বিজ্ঞানৰে অৱদান।
হয় হয়।
তেনেকৈ সকলোবিলাক আমি প্ৰায়খিনিয়ে আৰু দিনটোত ব্যৱহাৰ কৰা সেই সকলোখিনিয়ে। কেনতে অৱদান হয়।
হয় আপুনি ভাত গান্ধিছে পচত গান্ধিছে। গেছটো বিজ্ঞানৰে অৱদান অ হয়। আঠাইৰ পৰা আনঠাইলৈ গৈছে আগৰ মানুহে বাৰু খোজকাঢ়ি গৈছিলে এতিয়া। এতিয়য়া মানুহেটো খুব কমে খোজ কঢ়ে। সকলোৱে বাহন যায় দু। তিচুকীয়াই হওক তিনিচুকীয়াই হওক চাৰিচুকীয়াই হক যিকোনো বাহন এখনত গ'লে কি সেইখন। বিজ্ঞানৰে প্ৰদান হৈ পৰে নহয় জানো আহ ঠিক। তেনেকৈ আপুনি খোৱা বস্তুৰ পৰাই বা আপুনি। বিদ্যয়ালয়লৈ গলেও বা আপুনি কলেজলৈ গলেও আপুনি কি কিহত যায় চেল। য নাইতোবা দুচকীয়া বাহনত যায় নাইবা চাৰিচুকীয়া বাহনত যায়।
হয় সেইয়া আটাইবোৰাকো বিজ্ঞানৰে অৱদান হয়।
হয় বাৰু বিজ্ঞানৰ অ আপুনি আহ বিজ্ঞানৰ আমি যে বিজ্ঞানৰ। অবদানবোৰ পাই আহিছো সেই অবদান বোৰ আমি আগবাঢ়িব পাৰিছো নে নে। আমাৰ কিবা মানে পিছুৱাই গৈছো কিবা অলপ ক'ব পাৰিব নেকি আমি আগবাঢ়িব। পাৰিছো নে আমি দৈনন্দিন জীৱনত।
সাধাৰণতে বিজ্ঞানৰ ফলতো আমি আগবাঢ়ি গৈছোঁৱেই কাৰণ আগতে চাওঁ। আগতে যদি এঠাইৰ পৰা আন ঠাইলৈ যাব লাগিছিল তেতিয়া আমি। অকণমান ঠাইত ধৰি লওক দহ কিলোমিটাৰে যাব লাগিল কিমান টাইম যায় খোজকাঢ়ি যাওঁতে। কিন্তু এতিয়া দুই মিনিটতে। পায় জাই ঠিক তেনেকৈ যদি কাৰোবাৰ লগত কিবা যোগাযোগ কৰিব লগা হৈছিল
আৰু তেতিয়া চিঠিৰ ব্যব চিঠিৰ ব্যৱস্থা আ নহয় জানো দূৰ দূৰণিলৈ কিবা এটা খবৰ সৰু এটা খবৰ বা বাৰ্তা এ দিব লগগীয়া হলেও অ কি আছিলে চিঠি দিবলগীয়া হৈছিল সেই চিঠিখন হয়তো সেই যতে যতে বহুত দিন লাগি গৈছিল মাহ ধৰি লাগি গৈছিলে দূৰ দূৰণি হলে।
লাগি গৈছিল আৰু হঠাৎ কিবা এটা খবৰ দিব লগা হ'ল তাত বহুত প্ৰব্লেম হৈছিলে কিন্তু এতিয়া আৰু প্ৰব্লেম সেইটো প্ৰব্লেম নহয় আমি
এতিয়া মানে কি অ ফোনৰ নাম্বাৰ কেইটা দবোৱাৰ পিছেতে আমি ফনটো পাই যাও খা খবৰ পাই যাও নহয় জানো? হয় আপুনি ঠিকে ক'লে। আপোনাৰ মনৰ পৰা মই এটা ভাব জানিব বিচাৰিছো যে আমাৰ যিটো মোবাইল ফোন বা ফোনটো আমি যিটো সঘনাই ইউজ কৰি থাকো সেইটোৰ ফলত আপুনি উপকৃত হোৱা বুলি ভাবে নে সেইটো যে আমি
সাধাৰণতে আপোনাৰ আমাৰ ব্যৱহাৰৰ লগত কথা মানে ধৰি লওক যদি ফোনটো আমি ভাল পা দৰে ব্যৱহাৰ কৰোঁ তো সেইটো ভাল যেন যদি বেয়াকৈ ব্যৱহাৰ কৰোঁ তেন্তে সেইটো বেয়া।
হয় আমি তাৰ পৰা ভাল বস্তু লব বিচাৰিলে ভাল পাও। বেয়া বস্তু লব বিচাৰিলে বেয়া পাওঁ।
হয় তেনেকা ফোনটো হয় ফোনটো বুলি নহয় চব বস্তুৰে ভাল বেয়া দু তা দিশ থাকেই সেইটো আমাৰ ব্যৱহাৰৰ লগত কথা। আমি কেনেকৈ ব্যৱহাৰ কৰিছোঁ বা কেনেকৈ আমি সেইটো ব্যৱহাৰ কৰিব বিচাৰিছোঁ সেইটো
হয় হয়। এতিয়া আপুনি অ ফোনটোৰ বিষয়ে ক'লে ধুনীয়াকৈ এতিয়া ফোনটো আমি অ বেয়া ভালকৈ ব্যৱহাৰ বহুত দিশতে কৰিব পাৰো ধৰক কেনেকুৱা কেনেকুৱা দেশত ফোন ফোনটো ভাল দিশত ব্যৱহাৰ কৰিব পাৰো অকমান ক'ব নেকি? মানে কি কি ক্ষেত্ৰত আমাৰ ভাল হয় সেই ফনটোৰ ফলত?
হয় ম মানে এতিয়া বিচাৰিলে আমি সকলো নেপ
হয়।
হয়।
হয় শুনিছো আপুনি কওক।
সকলোখিনিয়ে পাওঁ।
হয়। বা মানুহজনৰ লগত সংযোগ কৰিব লা গিলে ফোনটোৱেদি সংযোগ কৰিব পৰা যায় নজনা কথা এটা জানিবলৈ হ'লেও আমি ফ ফনটোৰ মা ধ্যমেৰে পাৰ দেশ বিদেশৰ কথা
হয় বা ধৰি লওক কঢ়া পাতি হয় ঠিক তেনে পঢ়ত আমি কিতাপৰ বহুত টকা খৰচ কৰিব লগা হৈছিল।
হয় হয় হয়।
এতিয়া কিতাপৰ নিকিনিলেও হয়। যিটো আমি ইউটিউবত বা গুগলত ছাৰ্চ কৰিলে সকলো পাৱেই।
হয় সেই ইউটিউবত বা গুগলত বিচাৰিলে পাই যোৱা হয়।
হয় ঠিক তেনেকে যদি সময়তো ৰাহি হয় লগতে কিতাপ এখন পঢ়িব লাগিলে এটা প্ৰশ্নৰ কাৰণে গতিেই কিতাপখন পঢ়িব লাগে
উম এটা প্ৰশ্নৰ উত্তৰ ওলাব লাগিলে। হয় হয় ডাইৰেক্ট যিটো বিচাৰিছে সেইটোত মানে লিখি দিলে হৈ যায় হয় খুব ভাল কথা কৈছে আপুনি আ ইয়াৰ ফোনটোৰ বেয়া দিশটো কব নেকি অকমান মানে ই ক্ষেত্ৰত আমাৰ বেয়া প্ৰভাৱ পেলাইছে ফোনটো ব্যৱহাৰৰ কাৰণে
সাধাৰণতে বেয়া প্ৰভাৱ পেলাইছে বিশেষকে সৰু ল'ৰা ছোৱালীখিনি
হয় অ মই শুনিছো আপুনি কৈ থাকক হয় হয়
সাধাৰতে বেয়া প্ৰভাৱ থেলে সৰু ল'ৰা ছোৱালীখিনি যিখিনিয়ে মানে
হয় সেই কিন্তু আজি ঘৰ পৰাই প্ৰায়ভাগে মোবাইলটো পায়ে যায় তো সিহঁতে গেম খেলা বা ৰিল ছোৱা এইবিলাকতে টাইম খেদায় পঢ়া
হয় বাহিৰতে হয় পঢ়াত মনত নিদিয়া হৈছে খোৱা লোৱাৰ দিশত মন নিদ দিয়ে বা খেলা ধূলাৰ কাৰণত মন নিদিয়াত তাৰ পিছত বেমাৰ আজাৰো হৈ যায় বা চকুৰো প্ৰব্লেম হোৱা দেখিছো বহুত আপুনি দেখিছেনে মবাইল ফ মোবাইল ফোনৰ ক্ষেত
হয় আজিকালি বিশেষকৈ হয় আজিকালি বিশেষকৈ সৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকে চশমা ল'ব লগা হয় মোবাইল চোৱাৰ মানে ফলত
হয়।
অ ঠিক তেতিয়াতে মই আৰু এটা কথা মনত পৰিছে আপুনি চশমা লোৱাৰ কথা কলে যিহেতু ম- ম'বাইল ফোন ইউজ কৰা কাৰণে এই এইবোৰ অ ব্যৱহাৰ এইটো সৰু ল'ৰা ছোৱাল- ক্ষেত্ৰতহে আমাৰ অসুবিধাৰ সৃষ্টি হৈছে সেইবোৰ দূৰ কৰিবলৈ আমি ডাঙৰে আমি সাৱধানতা দেখুৱাব নোৱাৰো নে সিহঁতক?
ডাঙৰ সাৱধানতা দেখুৱাব পাৰো আমি তেনেকৈ ধৰক সৰু ল'ৰা ছোৱালী মবাইলতো বিচাবই কিন্তু যদি আমি বিচাৰিলে মবাইলটো দিয়াটো আমাৰ ভুল। তেহে আমি
হয়। তাৰ ঠাইত আমি বেলেগকে আমি স ব্যস্ত কৰি ৰখাটো ভাল হয় হয়। হয় বা বেলেগকে হেতক মানে কি ব্যস্ত ৰখাব লাগে হয় হয়। হয় ঠিক ঠিক তেনেকে ধৰক এতি কিছুমান ল'ৰা ছোৱালীক সঘনাই দেখিবলৈ পাওঁ বা প্ৰত্যকৰ ঘৰে ঘৰে দেখিব পাওঁ যে অ মানে খোৱাৰ আগমূহৰতে সিহঁতক মোবাইল ফোনতটো নিদিলে সিহঁতে খাব নোখোজে খাদ্য গ্ৰহণ কৰিব নোখোজে এই ইয়াৰ ক্ষেত্ৰত অভিভাৱকৰ কেনেকুৱা দায়িত্ব হোৱা উচিত যে কেনেকে সেই ফোনটোৰ পৰা আঁতৰাই ৰাখে লব ল'ৰাটোক কেনে ফোনটো নোহোৱাকে খাদ্য খাব পাৰে তুমি ক বা আপুনি কি কব বিচাৰে কেনেকে সিহঁতক মানে বুজাই বঢ়াই বা কেনেক- সেই মোবাইল ফোনটোৰ পৰা আঁতৰত ৰাখি হলেও খাদ্য খিনি খুৱাব পাৰে।
হয় বিশেষকে সেই অভ্যাসটো গঢ়িলে কেনে সেই অভ্যাসটোত তো পিতৃ মাতৃ বা অভিভাৱকে কৰে যে সৰুতে খানা খোৱা নাছিল ত
হয় মোবাইল ফোনটো চকুৰ আগত দিলে মানে কি সিহঁতে মুখখন মিলি থাকে মুখখন মাত্ৰ মিলি থাকে কিন্তু সিহঁতৰ মনোযোগতটো আৰু হ'ল চকুকেইটা কত থাকে, স্কিনত থাকে নহয় জানো!
হয় সেটো মানে মোবাইলটো হাতত ৰখাতে উপায় বা প্ৰথমতে যেতিয়া দিলে সেইটো দিটো বন্ধ কৰিব লাগিব
সময় হয় হয় সেইটো মোৰ সিহঁতে ভাবি চিন্তি চাব লাগিব যে তিয়া দিছোঁ পিছলৈ সিহঁতে আৰু বিচাৰিব।
হয় সেইটো আৰু যদি কোনোবাই দিছিলেও আগতে, ত' এদিনতো এৰাব নোৱাৰে কিন্তু লাহে লাহে এৰাৰ চেষ্টা
হয় হয় লাহে লাহে হয় হয় হয়, হয়টো‌ সেই টাইমখিনি অ ল মাক বাপেকে ক খেলা খেল ধেমালি কৰাই ৰাখে বা খেলি কিছুমান ল'ৰা ছোৱালী খেলি খেলি ভাত খুৱাব লগা হয়। হয়তো সেনেকে খেল ধেমালিৰে খুৱালেও সিহঁতে খাব।
হয়, ত নিজ খাব কাৰণ আগতেটো মোবাইল নাছিলে, আগতে কেনেকে খুৱাইছিলে?
হয় হয় ঠিক আছে বাৰু আপোনাৰ ধন্যবাদ ইমানতে সামৰণি মাৰিছো আজিলৈ আপোনাৰ লগত
হয় ধন্যবাদ আপোনাকো।